অ শুনিছে অ ক কেনেকা
সেনেকোৱা আছো আৰু খালা ভাত পানী।
অ খোৱা হৈ গ'ল বাৰু, খাই বৈ ৰেষ্ট ললো অলপ।
অ মই শুইয়ে আছিলো খাই বই।
অ অ
পা মানে কথা এটাৰ কাৰণে ফোন কৰিলো।
কওক ক।
এয়া মানে, তুমিতো বনাব কৰিব চব জনায়ে চাগে ন। মাংস চাংসটো বেলেগ, বেলেগ হিচাবত বনাব জানা। সদায়তো এটায়ে চিতি
চবে বনাও, মোৰ চবে বনাও অৰ্ডাৰ থাকে ন মোৰ।
অ
চব বস্তুৱে বনাও বাৰু, ভাল পোৱা।
তাতো তাকেতো আমাৰ ঘৰটোও বনোৱাতো বেলেগ আকৌ তোমালোকে ধৰা এ হোটেলত বনোৱা তোমালোকৰ অৰ্ডাৰ আহে ন।
অ অ
বনা কৰা অৰ্ডাৰ আহে যে অৰ্ডাৰ বিলাক কেনেকে বনোৱা, কি কথা মোক অলপ শিকাই দিবা চোন। বিহুত ময়ো তেনেকে মানে হেৰি কৰিম বুলি ভাবিছো। এনে বনাই পেলাই মানে, অলপ
অ আজিকালি এইবোৰ অৰ্ডাৰ দিয়া কিবা কিবি ওলাইছিলে নহয়
অ
অ তাত মানে হেৰি কৰিছিলেগে। এয়া ধৰক পৰঠা তাৰপিছত চাওমিন মমোজ
উম
এনেকে তোলা
উম
আকৌ বনালেতো নহব বনোৱা হেৰিটোও জানিব লাগিব ন। কাৰণ পইছা দি খাব যিহেতু ভালকে দিব লাগিব।
উম উম আৰু তোমালোকৰ ৰেষ্টুৰেণ্টত তোমালোকৰ তুমিয়ে ব বনোৱাতো চোৱা চা গৈ তুমিতো নিজে নবনোৱা বেলেগে বনালে তুমিতো যা চোৱা। বনোৱাত তুমি নিজে বনোৱা।
অ', চাহ মই নিজে বনাওঁ।
অ' অ'
চাফ চিকুণ ধোৱা খোৱা কৰা মই
অ' অ' এ কিবা কিবা যে এনেকে দৈ দি পেলাই যে বনায় সেইটো কি?
দৈ দিতো আপুনি ধেৰ বস্তু বনাব পাৰে।
মাংসটোযে মাংসটো কেনটোযে বনায় যে
অ' বাটাৰ চিকেনতো আপোনাৰ দৈ দিব লাগে তাৰপিছত দহি চিকেনো বনাব পাৰে।
উম,
আকৌ আপোনাৰ এই যে পনিৰ বাটাৰ মচলা তাতো আপোনাৰ দৈ লাগে। সেইটো বাটাৰো দিব লাগিব অ লাগে অ দৈ দি মাখিব লাগিব।
কেনেকে কেনেকে বনায়নো হেৰি দৈ দি পেলাই যোনটো চিকেন বনাই মানে এইটো।
আপুনি দৈ লৈ ধৰক হালধি নিমখ ধুনীয়াকে সানিলে সানি তাত দৈখিনি সানিলে সানি লৈ নেমু অলপ চেপি দিলে তেতিয়াহলে আধা ঘন্টামান মানে থৈ দিব লাগিব।
কৰিবলৈ থব লাগিব আৰু ন
অ', সেইটো ধুনীয়াকে থৈ পেলাই আধা ঘন্টামান তাৰপিছত আপোনাৰ ধৰক এই মছলাবোৰ দিলে আৰু দি আপোনালোকে কি কি মছলা দিয়ে মোৰ বেলেগ মছলা মছলা মই নিদিওঁ মই আদা ৰচুন জিৰা আৰু পিয়াজ তাৰ মানে মই বেলেগ মছলা
নিদিয়া?
উহু আৰু গৰম মছলাটো দিলে মই- একো নাই একো মছলাই নিদিওঁ মই আৰু দিলেও মানে এইটো হেৰি কৰো এই গৰম মছলাটো যদি দিওঁ
আৰু জিৰাটোও মই ঘৰত পিচি লৈ দিওঁ মানে মই মানে পেকেট ব্যৱহাৰ নকৰোঁ। এতিয়া আপোনাৰ গাহৰি মাংসটো অ' পেকেটটো মিক্স থাকে যে এতিয়া গাহৰি বনা আপুনি কোমোৰা দি গাহৰি বনাব পাৰে।
কোমোৰা দি বনোৱা নাই বাৰু লাইপাত দি বনাইছো।
কোমোৰা দি পাৰে তিল দি পাৰে কোমোৰা দি বহুত ধুনীয়া লাগে মানে।
হয় নেকি। কোমৰাটো কেনেকে দিয়া?
যেনেকে হাঁহৰ মাংস বনাই ডাঙৰ ডাঙৰ কে দিও হাঁহৰ মাংস যেনেকে বনাই
অ' অ' ডাঙৰ ডাঙৰকৈ কাটি দিলেই হ'ল। মানে আলু আলুটো নিচিনাকৈ কাটি দিলেই হ'ল আৰু কোমোৰাটো।
অ', মই আলুতকে ডাঙৰকে দিওঁ মানে গলি যায় যে কোমোৰাটো।
উম,
আপোনাৰ হেৰি মাংসটো মানে তেলত আপুনি অকল তেলত পাঁচফোৰণ অকণ দি থ গাহৰিটো ভাজিলে।
উম,
ভাজি লৈ আলু আৰু কোমোৰা চোমোৰা দি চব ধুনীয়াকে ভাজ। জি আছে নহয় ভাজি লৈ আপুনি যিটো পেষ্ট বনাব। আদা ৰচুন পিয়াজৰ সেইটো ঢালি এ ঢালি দিলে ঢালি দি ধৰক। ধুনীয়াকে আপুনি ভাজি থাকিলে হালধি নিমখ চিমখ দিলে জি জিৰা জিৰা অলপ দি পিনে দি ভাজি থাকক আৰু মানে গাহৰিটো তেল অক কমান দিহে ভাজিব লাগে প্ৰথম কিন্তু গাহৰিটোৰ পা তেল ওলাই যে।
তেলতো ওলাই এনো
অ সেই তেলটোতেই মানে চব হৈ যায় আৰু ভাজি ভাজি ভাজি ভাজি যেতিয়া ফুটিব মাংসটো।
উম।
ফুটিব আলুটো সিজিব এই কোমোৰাটো গলিবলৈ ল'ব তেতিয়া পানী দিব লাগে।
অ অ।
আমনি এদিন বনাই চাব কোমোৰা দি বহুত ধুনীয়া লাগে।
কোমোৰাদি খোৱা নাই এইবা খাই চাব লাগিব তিলটোও দি বনোৱা নাই।
আপুনি তিল বেছি নালাগে দুচামুচ তিল হলে হল এনেকে কৈ এতিয়া যিটো কলো এতিয়া এনেকে ভাজিয়ে বনাব লাগে ভাজি থাকো। দি শিকি পেলাই ভাজিব লাগে।
উম।
তিলটো দি ভাজিলে ভাজি তাছত যেতিয়া মাংসটো ফুটিব।
উম।
পানী দি দিলেই হ'ল তিলৰটো গাহৰি মানে প্ৰায়ে নবনাই ন নাজানে বনাবলৈ।
এ ময়ে নাজানো বাৰু।
অ যোনে খাইছে মানে আঙুলি চেলেকি চেলেকি খাইছে অ বহুত তেচ।
মই নাই খোৱা বাৰু মই খালি লাই পাত দিহে খাইছো আৰু।
অ এডি চি হয় এই তেখেত শিৱসাগৰৰ খাই। খাই মানে মানে তেওঁ মানে ইমানেই ভাল পাইছে সদায় লাগে মানে।
এ
তেওঁক মানে সদায় কয় হেৰি তিল দিয়া গাহৰিটো বনাবলৈ কবাচোন।
অ।
ভাল পালে মানে সিহঁতে বহুতে ভাল পাইছে মানে এইটো মোৰ অৰ্ডাৰ আকৌ থাক কে যে দি দিও বনাই এতিয়া ব্ৰইলাৰ মাংসটোৰ ধৰক। ব্ৰইলাৰ বগা থাকে হৈ থাকে ন সেইটোও আপুনি তিল কোমোৰা দি বনাব পাৰে পুৰা ভাজিব লাগিব ভাজিলে আপোনাৰ কালাৰটো সলনিহে আহিব কিন্তু সেই আগতে হালধি। চাল অলপ সময় হালধি তাত দিব লাগিব অলপ সময়
মানে বস্তুতটো তোমাৰ ভাজাৰ ওপৰত কথা তেতিয়া কালাৰটো উঠে।
অ ভাজিিবা লাগিব অ কিন্তু ব্ৰইলাৰ মাংসটো বনালে তো বগাই হৈ থাকে ন। অ ভাজি বনাব লাগিব অ কিন্তু ব্ৰইলাৰ মাংসটো বনালে তো বগাই হৈ থাকে ন।
উম চব বস্তুতে বেলেগ বেলেগ হেৰিয়াত হিচাপত বনাব লাগে এটা হিচাপতে বনালে ভাল নালাগে ন।
অ সেইটো আপুনি ব্ৰইলাৰ। বনাব তেতিয়া হেৰি হ'ব এ খুব ভাজিব যেতিয়া হালধি চাল। গতে কি থব খুব ভাজিব লাগিব তেতিয়া আগতে কি থব খুব ভাজিব লাগিব তেতিয়া। কালাৰটো আপোনাৰ এই লোকেল এ মুৰ্গীৰ নিচিনা হৈ যাব।
উম।
পিছ কা সৰশ টাকে পিছ পিনে সৰশ শুকাই দে
এ আকৌ এইটো ব্ৰইলাৰ টো যে আনি যে তেলত। ফ্ৰাই কৈ মাছৰ নিচিনাকৈ যে ফ্ৰাই কৈ যে এক্সট্ৰাকৈ থৈ তাৰ পিছত আকৌ মছলাছলা দি। ভাজ এ মছলাখিনি ভাজি পিয়ঁয়াজ চিয়াজ ভাজি তাত মাংসটো দি যে বনালে। সেইটোও এটা বেলেগ হেৰি হিচাপত বনাব পাৰি।
নহয় আপুনি চিলি চিকেন চিলি চিকেনৰ কথা কৈছে চাগে।
চি চিকেনটো মানে এইটো চিটি চিকেনটো নহয় চিটিচি চিকেনটো তেওঁ এইটো দিব লাগিব অ', অ'। সেইটো মানে বস্তুটো পানী যেতিয়া দি পেলাই গৰম মছলা দিবা ছাগলী মাংসৰ নিচিনা হৈ যাব খাবলৈ।
অ'।
অ' চিলি চিকেনটোও নহয় এইটো মানে এ, চিলি চিকে চিকেন মানে হেৰিটো নিদিয়া নিদি-নিদিয়াকৈ বনাব লাগিব। এই চিমলা মিচটো, চিমলা মিচটো নিদিয়াকৈ বনাব পাৰি এইটো চা মাংসটো কাঢ়ি থৈ তাৰপিছত মছলা চছলা দি তেনেকে বনাব লাগে।
অ' আৰ অ', অ'। মানে কেনেকে ধৰ পিয়াঁজখিনি অকণমান ডাঙৰ ডাঙৰকে কাটিলে কাটি সেইটো অকমান মানে ফ্ৰাই কৰিলে। লাইটলি ফ্ৰাই আৰু ফ্ৰাই কৰি তাত ধৰ ফ্ৰাই কৰা মাংসটো আকৌ সৰু সৰুকে কাটি আকৌ তাত দি অলপ চচ দি পেলাই খোৱা চচ টমেট' চচ এনেকে দি জলা নাখালে ধৰক জ্বলাটো নাখালে নিদিলেই হ'ল।
উম, উম।
মানে ধুনীয়া ৰেচিপি হৈ যায়।
ৰেচিপিবিলাক বহুত আছে কিন্তু বনাব জানিলে খাবলৈ খাবলৈ ধুনীয়া হয়। কিন্তু মানে কি আমি এটা হিচাপতে বনাও ন'।
অ' হয় মানে কি বনাম কি নবনাম মই নিজে গম নাপাওঁ কিন্তু বেলেগ এটা আইটেম বনি যায় আৰু।
হু, এতিয়া মানে কি তোমালোকে তাত বনাই থকা ন'? তোমালোকৰ অ' তোমালোকৰ তাত বনাই থকা যে। অ'।
ৰঙালাও গুটি পেলাই নিদিওঁতো, মই ৰঙালাও গুটি মই থৈ দিওঁ চাটনি বনাই খাওঁ। আৰু ৰঙালাও গুটি আপুনি পিচি পেলাই আপোনাৰ সেই পছ নিচিনা হৈ যায়, ৰঙা গুটিটো পিছি হেৰি কৰি সেইতে মাছ খাবলৈও ধুনীয়া।
অ' শুনিছোঁ মই কোৱা ৰঙালা গুটি তহঁতে মাছ বনাই খোৱা পিছি পেলাই।
আহওঁ সেইটোও ধুনীয়া লাগে খাবলৈ আকৌ আপোনাৰ এফালে ধৰক এই যে থেকেৰা থেকেৰাটো ঔষধি হয় ন'। এতিয়াতো কিমান কঠাল ওলাইছে, কঁঠাল গুটি, থেকেৰা, আলু সিজাই লৈ পেলাই
উম।
যি হেৰিও নহয়, একো মচ তাত একোৱে মছলা দিব নালাগে। অকল নিমখ হালধি অক অকমান তেলতে পাঁচফোৰণ দি অকণমান তেলত ভাজি লৈ পেলাই সেইখিনি ঢালি দিলে উতলোতে মাছ দি দিলে আৰু সেইকণ তৰকাৰী খাই মানে আপোনাৰ মানে স্বাস্থ্যৰ কাৰণেও ভাল আকৌ এইফালে কি কঁঠাল গুটিটোৰ পৰা ভিটামিনো পালে, পেটৰ কাৰণে ভাল থেকেৰা টোপা। সোৱাদ মানে কেনেকুৱা, সেইদিনা মই বনালো, এক কেৰাহি বনালো মাতিতে চাৰিটা মানৰ।
তাকে আহ, উম। নহয়। বনাই পেলাই তেনেকে যি এ যেনেকে অলপ বনাই কৰি বেলেগ বেলেগ হিচাপত বনাই খাব- খাব লাগে ন, আমি এটা চিষ্টেমতে বনাই থাকো। এতিয়া আমি- মাছ আনিলে আমি বিলাহী দি বনাও বা জিকা দি বনাও এনেতো বেলেগ- দি বনোৱা নহয়ে বা বিলাহী আলুৰ অহ, সৰিয়হ দি পাৰো বাৰু।
পিয়াঁজ, নহৰু আদা ধৰক এ পেষ্ট এটা বনালে- আহ, সৰু সৰুকেও কাটিব পাৰে। পেষ্টটো বনাত- বনাই পেলাই সৰিয়হ তাতে দি দিলে, ধৰক দি তাতে পেষ্টটো হৈ গল সৰিয়হৰ সৈতে। বিলাহী থাকিলে ধৰক দিব, নাথাকিলে নাই তেনেকুৱা আৰু তাৰ পিছত সেই বস্তুটো আপুনি ভাজি- পুৰা -পুৰা ভাজি মানে অলপ পানী দি মাছখিনি তাত- অহ এৰি কৰিলে মাছটোত মানে বস্তুটো মছলাটো লাগি যায়।
অহ।
পিয়াজ চব লাগি যাব মানে মাছটো শুকানৰ নিচিনা হৈ থাকিব। সেইটো তেনেকে অহ, তেনেকে ধুনীয়া লাগে খাবলৈ।
উম, মানে পানীটো অলপ অলপ থাকিব লাগে আৰু মানে একেবাৰে-
অলপ পানীটো থাকিব নালাগে মানে অকল মছলাটোহে তাতে লাগি থাকিব।
মছলাটোহে মাছত লাগি থাকিব মানে।
অহ, মছলাটোহে লাগি থাকিব বহুত ধুনীয়া লাগে খাবলৈ। মইটো বনালে আমাৰ ঘৰত নাতে খাবলে। বইল মাছ বনাও মই, বইল মাছটো কেনেকে বনাও? সেইটো বইলটো আকৌ যিটো মানে বইল বনাই সেইটো মোৰ বেলেগে- বেলেগকে বনাও মানে।
উম, কেনেকে বনোৱা সেইটো?
পিয়াজ, ৰচুন, আদা চব মই পেষ্ট এটা বনালো। বনাই- খত অকমান তেল সানি পেলাই দিলোঁ। দি লৈ তাতে মাছখিনি দি দিলোঁ আপোনাৰ। মাছ- টো দিলো মানে হালধি -চালধি নহানাকে দিলো মানে মাছটো।
আহ। তাৰপিছত?
তাৰপিছত আপোনাৰ হেৰি- হেৰি- পানী অকণ খাই লৈছো যাতে আপোনাৰ হেৰি- দি লৈ পেলাই তাত নিমখ, হালধি দিলোঁ। দি লৈ জলকীয়া- দিলো, বিলাহী ধৰক দিওঁ, বিলাহীটো এনেকে ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটি- গোটা বিলাহী- দি দিলো, দি পেলাই গেছটো জ্বলাই দি ভাপত দি থৈ দিওঁ আৰু।
বিনাহীতো গোটাই কাতি টুকুৰা টুকুৰ কৰি দি দিয়ে আৰু।
অহ, চাৰি পিচ, পাঁচ পিচ কৰি বিলাহীটো এনেকে দি দিওঁ, দি গোটেই খিনি মানে সানি পেলাওঁ।
অহ।
সানি লৈ, থাকনা দি গেছটো অন কৰি দিওঁ আৰু- আপোনাৰ কিমান পোন্ধৰ মান মিনিট লাগি যায়।
এ মজা হৈছে আৰু খাবলৈ ন।
খাবলৈ বহুত সোৱাদ হয় মানে।
উম।
কলপাতাত দিওঁ।
পাতত দিয়া হেৰি নেৰা নিচিনা হ'ব আৰু পাতত দিয়া মাছটো নিচিনা হ'ব।
নহয় পাতত দিয়া একো নহয় মাংসৰ টাইপ লাগে মানে খা
সেইটো ডাঙৰ যে মাছটো সেইকাৰণে মানে মাংসৰ টাইপ লাগে আৰু চাগে।
বয়েলেই কৰিছে নে কিয়ে কৰিছে নে তেনেকুৱা, বাহু মাছ বা ৰৌ মাছ হলে ভাল বাহু টো হ'লে বেছি ভাল আৰু।
উম।
মই ৰৌ বাহু দুইটাৰে বনাও আপোনাৰ আকৌ হেৰি কৰিব লাগে এইটো - এ হেৰি এই কল পাতত বনাইছো। এই সৰু পেটো আপোনাৰ বইল কৰি লৈ ফ্ৰাই কৰিছো।
অ অ।
কৰিম, এই মাছটো দিছো।
উম।